হেল্ল',
অ কি কৰি
হেল্ল' এয়া আছো বাবুক ভাত দিলো খালে। ভাত মানে ৰুটি খাইছে ৰুটি বনাই দিলো।
অ তাকেতো মই ভাবছো ভাত খোৱালি নেকি?
নাই ৰুটি খাইছে ৰ ৰুটি বনাই দিছিলো তাকে খালে দালিৰ লগত হেল্লো দালাল অলপ শুকান মাছ ছাট বনাইছিলো তাকে খালে আক জলা ফলা হলি এতিয়া মৌচুমী কাটি দিলো তাকে খাই আছে বহি বহি
হয় এই ৰাতিকিয়া মৌচুমী দিছা ত
মিঠা আছে যে সেইকাৰণে দিছো অলপ তাৰমানে ঔষধ টো খাইছে মুখখেন চিতা হৈ গৈছে বোলে এতিয়া কি খাও কি খাও কৰি আছে মই বোলো মৌচুমী কে এক টুকুৰ খা আৰু অ তাকে চোবাই আছে ততে খালি
আমি খালো ৰ চয়াবিনৰ চব্জি বেঙেনা ৰুটি
আমাৰ ঘৰত ইমান চবজি লাগিছে মই আনিবয় টাইম পোৱা নাই।
হয় নেকি মইতো লেবুৰ কথাও কৈছিলো গন্ধৰাজ লেবুৰ কথা
ঘৰত যাই কিনে মই ঘৰৰ ভিতৰতে সোমোৱা নাই বিশ্বাস কৰা। এনেকে কৰব লাগি গৈছে মোৰ মায়ে আহঁতে কান্দিয়ে দিছে মোৰ ভাত খাই অহা নাই কাৰণে
হয় নকি?
পাঁচটা বাজি গৈছে এতিয়া মই ভাত খাব বিৰলিত আৰু নহলে অ দহ মিনিট বিশ মিনিট না আকৌ পিল পিলি ধৰি কিন আৰু তিন কিলোমিটাৰ আহিব লাগে আহি কিনিহে বাছ ষ্টেণ্ড পাবি তই
উম উম
থগেও পিল পিলি পায় না ৰোগ ৰখি আছো পিলপিলি ইমান নাপায় বহুত গাঁৱৰ ভিতৰত না গাড়ীয়ে নাপায় ইমান সেইকাৰণে মই ৰাতিপুৱা আহো সাত সাতটা টাইমতে বাবুক তাতে থৈ গৈছো কেনেকে থাকো আৰু
হয় দে অ তহতৰ কি কি চব্জি জিলা
আমাৰ পটল, ভাতকেৰেলা আৰু নেচেৰা জলকীয়া লগাইছে।
উম উম
এ শাক চাক তো আছে লাও লাওৰ আগ
উম উম আমাৰো আছে তাতে লাও চা লাওৰ আগ।
কেমান ঢেঁকীয়া শাক কেইটামান দিছিল তাকেই ভাজিলো আজি দুপৰীয়া
হয় নেকি? আমাৰ- তাতে আছে ৰ এই হেৰি কি বুলি কয় তোৰ এ কি লাওৰ আগ তাৰপিছত তোৰ এই সে বেঙেনা এইবাৰ লুকৰা নাই ৰ তোৰ হেৰি কৰিছিল নেচেৰা কৰিছিল বিকিছোও আমি নেচ তেৰা মান লাগছিল নিচেৰা অ ভাত কেৰেলা আছে উম পটল চটল কৰা নাই আমাৰ আহ
থইয়ে থাকে
অ এই ভাত কেৰেলা যেনেকে হৈয়ে থাক- কেবয়ে থাকে ন হয় দে আমাৰ কিন্তু ভাতকেৰেলা আমি নুৰো নহয় হৈয়ে থাকে।
উম পটলো ৰুই দিবি একবাৰ আলুটো পটল আলুটো একবাৰ ৰুই যদিও হৈ থাকব।
হয় নেকি?
উম হৈয়ে থাকে আকৌ কিস কোৱাচ যে আছে্ কিচ স্কোৱাচটো এনে মই ভালে নাপাও এইটো কিন্তু সিটোও আকৌ হৈয়ে থাক- কে
এ ইচকচটো আমাক এতে আমাৰ ঘৰত মাহতে নাখ- খায়ে হয় না কিন্তু তাতেও আমিতো খায়ে পোৱা নাই। কচ তাৰপিছত প্ৰথমবাৰ তাতেতো ইস্কচ লৈছে আমাৰ সি লৈ আহিছিল কি কৰি বনাই ইছকছ কচ আমি
কাটাতে ইমান দিগদাৰ হাত গিটা একদম আঠা আঠা হৈ যায়।
আঠা হৈ যায় তাৰ পিছততো মই এদিন কি কৰিলো আ হেৰি কৰলো যে মই বনালো স্কচ আৰু আলুও বনাইছো। স্কুঢাল বনালো বনাওতেতো জোলৰ আঞ্জা বনাইছিলো। অ তাৰপাছত ইমান ভাল লাগছে অ আমাৰ অ ননন দেও কৈ আছে উম আৰে কাটিলে কেনেকুৱা ঘূৰি দিব লাগে আমি যেনেকে তিহ তিহ পিছফালে যে তিতা ওলাব- কাৰণে যে ঘূৰি দিও সেই তেনেকে বোলে ঘূৰি দিব লাগে। তেতিয়া আঠা আঠা অ উঠাই গোটেই পাকলি তাৰপিছত ইমান ভাল লাগছে। আৰু মোৰ আমাৰ তাই মাইনাও কৈ আছিল এ বৌ কি কৰি বনোৱা অওব বঢ়িয়া লাগিছে মই কৈছো মইতো কেতিয়াও খাই পোৱা নাছিলো মই প্ৰথমবাৰে বনাইছো প্ৰথমবাৰ বনোৱা হিচাপত বহুত ভাল লাগছি। বহুত বঢ়িয়া হৈছে চবজি সনেকে কৈছে ইচকচৰ এনেকেও খাব পাৰি মই জানাই নাছিলো। সেনেকে কৈছ মই ভাবিছোঁ মই কৰিছো অ মই কৈছ- মইও নাজানো মইতো আজি প্ৰথমবাৰহে কৰিছো আমিতো এইবিলাক খাই পোৱা নাছিলো হয় না। আমাৰতো নাখাই নহয় ইস্কচ চিস্কছ তাৰ মৰ প্ৰথম বাৰে কৰিলো প্ৰথম হিচাপত মৰো ভাল লাগ- চেটে চোন বা এনেকে কৰিলেও ভাল লাগে অ
তাকেই ত সব চবজিয়েই ভাল লাগে বনাই খালি এ ভালকে বনালি গাওঁতে আৰু ইটো-সিট টো চবে পায়ে থাকে আৰু এ আৰু উ উ এ এ এতিয়াতো ধানে দিছে ধান উঠোৱাৰ পিছত আকৌ এইটো-সিটো। ৰু ৰুব আকৌ ফুলকবি, বন্ধাকবি, ওলকবি। চব ৰুব আমাৰ পাৰ মানুহ নাই নাই সেইকাৰণে দিগদাৰ।
হে অ অ অ আমাৰ কৰা মানে ইস্ আমাৰ মাটি বহুত আছে মাটি থাকিলে কি হ'ল এ এ আমানে এক চাইডে যদি তোৰ বাটৰ মাটি আছে নহয় বাটত। তেওঁৰ অলপমান জাগা বেছি জাগা নহয় অলপতে ততে যি ৰুৱে ততে হয় কিন্তু মাত এইফালে আমাৰ ঘৰৰ পিছফালে ইমান মাটি তই গলে দেখা পাবি দেছোন।
উম উ উ উ।
ইমান মাতি আছে কিন্তু তাতে যদি আমি কিবা ৰু নহয় একো ন তাতে চব্জি একো নহয় যিখিনি খাব পাওঁ আমাৰ বাটত যোনফালে বাটত মাত দি আছে নহয় অলপমান জাগা সেইখিনিতে আমি খাব পাওঁ গম পাইছা ইমান ধুনীয়া হয় তাত
তহঁতৰ ইয়াতেওতো হ'ব ধন ধুনিয়া চব্জি হয় কন বেঙেনা কম আনি কিনে খাইছো বহুত খাইছো ত।
অ অ অ এইটোতো আমাক তিতা কেৰেলা তই খাই পাইছ নে নাই নাজানো? ইমান তিতা কেৰেলা বহুত তিতা কেৰেলা লাগছিল আমাৰ ইয়াতে বহুত তিতা কেৰেলা লাগছে তিতা কেৰেলা তাত তাৰপিছত তোৰ পুই শাক তাৰপিছত তহঁত কি জানা হেৰি পালেং শাক সেইবিলাক খাই পোৱা নাই ন।
উম উ উ উ, উম পালেং শাকটো খাও ইস্ কিন্তু তহঁতৰ পৰা খাৱা নাই আৰু
অ সেইটো কৈছা আমাৰ পৰা খোৱা নাই না আমাৰ ইয়াতে বহুত লাগছিল পালেং শাক তাৰপিছত উ উ উ তোৰ হো সেই লাই লাইও লাগছিল বহুত লাগছিল বেঙেনা ইহ্ তাৰপিছত বিলাহী বহুত লাগছিল।
অ অ
চব্জি লাগিছিলেতে পুই শাকতো কবাই নালাগে ইহ্ লাষ্টত উঘলি কেনে আমাৰ ইয়াতে মানুহ ৰাখছিল নহয় আমাৰ দেউতাই ইহ্ সি কি কৈছে উঘলি উঘলি ই বেচিব গুচি গৈছে হে ইহ্ ইমান পুই শাক লাগছে মানে মনে মনে কি কৰিছে তিনিআলিত বেচিব গুচি গৈছে মানুহটো বেছি বেছি আহে অ উহ তাৰপিছততো আমাৰ উ উ উ ইহ দেউতাইতো দেখা পালে একদিন ই ই ইহ আপুনি কি কৰে? কৈছে এ নহয় তিনিআলিত দি থৈ আহিলো অ অ এনেই দিছে নে হয় নহয় পইচা দিছে ৰ'ব সেনেকে কৈছে আৰে তই কিয় বেচা-বেচা আমিতো কাকো নেবেচো নহয়। এনেহে দিও ন ই ই হা বেচা বস্তু নহয়। মা মানুহৰ তাত আছে লৈ যা খা। হয় নে নহয় বেচ সি ম হয় অ অ তাৰপিছত কি কৰছে আমাৰ তয় তাই জা উঘলি পেলাই দিছে তই বেচাকে আমি ইয়াতে ৰাখা নাই নহয়।
তাকেই তো হা কালি সেইদিনা কি কৰছে জানানে আমাৰ এইফালৰ কোম্পানিৰ ফালৰ পৰা অঁ, দুটা লৰাই যাই কিনে মধুৰি আম পাৰি আাছিল। তাৰ পিছত মই দেখা পাইছো পায়েলেও দেখা পাইছে মইয়ো দেখা পাইছো দুইজনে বাথৰুমৰ পৰা আহি আছো। আৰু হেপাতে চাও মধুৰি আম পাৰি আছে একদম ৱালৰ ওপৰত উঠি লৈছে অ। তাৰপিছতো আমি ঠিক গালি পাৰছো সেই আমাৰ গছৰ পৰা কিয়া পাৰি আছা নম নম বুলি কৈছো। তোক কোনেবাৰ পা দিছে ৰ সিফালৰ পৰা মানুহ মাতি আছো তক দি আছো ৰ সেনেকে কে কোৱাতে আমাৰ চুপাৰভাইজাৰ যিটো ৰাকেশ সি ওলাই গৈছে যায় এনে ঠিকছে গালি পছে মধুৰি আম ফেৰা বুলি কৈছে খাব নেদে বুলি কৈছে স তাই মই কৈছো যে পাৰিছে আৰু দুটা খাবাইয়ে দি আৰু পাৰিছে আশা কৰি ন। তাৰপিছত ঠিক গালি পাৰছে নেক্সট আৰু উঠিব নে কোনোবা দিনা পাৰিবি নে। তহঁতে লগাইছিলি না বেলেগে লগাইছে আশা কৰি লগাইছে মানুহে তহঁতে কিয় খাই আছা। ঠিক গালি পাৰছে তাত ল'ৰাকেইটা মুখ চুখ কৰা হৈ হৈছে। অ
অ অ এই আগতেও তিতা কেৰেলা লাগে তে এই পিছফালে বিহাৰী এই কোম্পানী, বিহাৰী মানুহ আছে নহয় এহতে বাপৰে যিমান তি, তিতা কেৰেলা লৈ যাই মানে আমাৰ তই এইটো দেখাই নাই এনেকোৱা তিতা কেৰেলা লাগে। বহুত তিতা কেৰেলা অদ্ভূত অ অদ আৰু কি ডাঙৰ ডাঙৰ তিতাকেৰেলা
উম এ এতিয়া ৰব এ পৰসি ডিউটি গেলি দুটামান মধুৰিআম আনিবা লাগিব বাবুক গেলি
অ লৈ যাবি আছে চাগে মধুৰি
কেইটামান আনি কিনিয়ে তাইক চবাব দিম ৰ তাই তাৰমানে বহুত দুৰ্বল হৈ গৈছে।
গুটি গুটি কাটি কেনে পেলাই দিবি গুটি নিদিবি খাবৰ কাৰণে তাক।
অ
বুজি পাইছা গুটি হজম অ অ অ বাকলি খিনি দিবি গুটি হজম হওঁতে বহুত টাইম লাগে গম পাইছা আৰু আমাৰ গছৰ মধুৰিআমৰ গুটি বহুত টান টান সেইটো চবাব ব নোৱাৰে ইমান টান, সেইটো পেলাই দিবি ভিটামিন থাকে হয় কিন্তু আৰু সেইটো খাব নিদিবি হজম হওতে বহুত টা টাইম লাগে না আৰু পেটৰ গণ্ডগোল হৈ যাব পাৰে সেইকাৰণে নালাগে নিদিবি ভা ভিটামিন আছে অ কিন্তু মই এ ব নোৱাৰো নাজানো কিয় বা ইমান ফল মূল আছে আমাৰ তাতে
ঠিকচে খাইছো মই আমাৰ ঘৰত এটা মধুৰি আম আছে ইমান ডাঙৰ ডাঙৰ মোৰ হয় এটা খালি আৰু তই ভাত খাবা নালাগে ইমান ডাঙৰ ডাঙৰ হোৱা আছিল এ আৰু ইমান লাগা আছিল তলৰ পৰা একদম তাৰপিছত তেতিয়া মই ঠিকছে খাইছো বাবু হাতে কি পাৰিছো আৰু খাই
তইতো দেখাই পাইছা মাইনা গাত থাকোতে মই একোকে খাব পৰা নাছিলো হয় ন
সেইটো আও
জাম আনি দিয়ে দেউতাই মধুৰিআম আনি দিয়ে আমাৰ সি ইমান ফল মূল আনি দি চব পচাই পচাই পেলাও একো বস্তু খাব নোৱাৰো দেখাই পাইছা তইটো হয় না কেনেকে থাকো মই একদম ইমান তই এতিয়া ভাত খালি নাই
অ খালো ৰ
অ
দে পিছে খাই লৈ হু পাছত ফোন কৰিম দে হা
দে দে গুড নাইট
ওম দে গুড নাইট